খবৰ ভাল নে।
অ ভাই মোৰ খবৰ ভাল তোৰ খবৰ কেনেকুৱা ভাই। হা।
তাক সুধিব লাগিছিল।
অ ক মোৰো চামান পাই আছে না ভালকে।
এ পুৰা স্পষ্ট। আহিছে তুমাৰ পুৰা কিলিয়াৰ ভইচ আহিছে। হিছে পুৰা।
অ ময়ো সুধি আছিলো, তোৰ খবৰ কেনেকুৱা পিছে।
ঠিকে থাকে চলি আছে আৰু, ঠিকে থাকে চলি আছে। এ এটা কথা আছিল ৰে।
অ কি কথা আছিল ক পিছে।
ফুৰিব যা নাই ক'তো, ফুৰিব যাবা নেকি?
ফুৰিব যোৱাৰ এটা ফুৰিব যোৱাৰ এটা প্লেন কোন বনাবা লাগিছিল কিন্তু হা। কাৰণ হয় এইটো বাৰু কি বুলি কয় কলেজ যেতিয়াৰ পৰা বন্ধ আছিল মানে কলেজ যেতিয়া আমাৰ খতম হ'ল আৰু কলেজ খতম হোৱাৰ পৰা নিজৰ নিজৰ কামত ব্যাস্ত হৱাৰ পিছত আমাৰ কোনো ফুৰা চুৰা একদম নাই বাৰু হোৱাই নাই। কিন্তু একছোৱেলি আমি ফুৰবা চুৰব কোনো যাব লাগ এনেকা নহয় যে আমি এনেকা সেইটোৱেটোৰে একবাৰ কোনো এটা এটা ফুৰা প্লেন বনাব লাগছিল। এই লাষ্ট যে আমি বশিষ্ঠত গা ধুবা গৈছিলো সেইটোয়ে, আমাৰ লাষ্ট এই বশিষ্টত গা ধোৱাটোৱে। আমি কিমান দিন আগতে এটা গা ধুলো তাৰপিছত আমাৰ খবৰে নাইছিল আমাৰ
যাই নাই আকৌ দ ওলাই যোৱাই নাই একেবাৰে যোৱা নে।
সেই কেনে কিবা এটাৰপৰ কেটা মাথা মাৰিব লাগিছিল চব লগৰ চব কেইটামান লগৰ লগ ধৰি কিনে মজাক কে চাৰি পাচজন মান চল মজাকে মিলি
উ এটা ট্ৰিপ বঢ়বা লাগিছে আৰু অ নেক্সট উইক মানত হ'ব কাৰণ অ কিছুমানে বিজিও থাকিব পাৰে না কিছুমান কাম কৰি থাকিব প পঢ়ি থাক পাৰে হয় নচোনা তে সিহঁত
আ ৰে সেইটোয়েতো এতিয়া লগেল এতিয়া লোকেলতো আমি ক'ব নোৱাৰো অ সেইটো আমি যেতিয়া কালি্ৰপটা ফ ফুৰব যাওঁটো কালি চবৰে নিজৰ নিজৰ কাম চাম থাকে নিজৰ নিজৰ অকণমান বিজি আজিকালি যিহে ব্যস্তওঁ আজিকালি মানুহ লাইফত যিহে মানুহ বিজি চ' এনেকুৱ কলে নহয় সেইকাৰণে আমি আগতে এটা প্ৰি প্লেন বনাব লাগিব আগতে আমি মানে ধৰি লওক অ এসপ্তাহ মান আগতে আমি যাতে ক আৰু কি ক ভাই আমি যা হা সেনেকাে লগৰ কেটালগ
আৰু গৰম দি আছে ন ভাল জাগা জাম দে
ব গৰম দি আছে বে সেইটো ভালদা লাগিছিল সেইটোৱে ত বে শ্বিলং চাইড যা শ্বিলং চাইডে যোৱা মজা যা শ্বিলং চাইড যা পাৰিকুনটো বেছি দূৰো নহয় দুই তিনি তিনি ঘণ্টা তিনি ঘণ্টা ৰাস্তা আৰু শ্বিলঙৰ কাৰণে
পাতে নেকি
তাকে সটোয়েতো ভাবি আছো এনেকা মজাকে থাকিব বাৰ হৈ প তাতে আৰু তোৰ এটা মানে এ ৰুম চো ললো আৰু লগৰকেইটা মিলি কিনে
উম এদিনতো আহিব নোৱাৰা ন ইয়াৰ পৰা যাবা আৰু তাতে আকৌ কিবা যদি সন্ধিয়া আহছে তেতিয়াহ'লে আহিব নিদিব আৰু ৰুম চুম লোৱাৰ পিছত হেই দিন পুৰা মানে গোটেই
উম।
খানা। খানা চানা খালো য
অঁ শ্বিলংতটোটো চাব লগা বস্তু তোৰ বহুত চাব লগা চাব লগা বস্তু তোৰ বহুত আছে, শ্বিলঙত বোলে চাব লগা বস বহুত আছে ৰে। কি বুলি কোৱা শ্বিলং মই গৈছিলো মানে বুত সৰু থাকোতে গৈছিলোঁ। শ্বিলং আৰু দাৰ্জিলিং মই সৰু থাকোতে গৈছিলো বহু
সৰু হৈ থাকোতে? মইতো যোৱাই নাই। মই শ্বিলঙত এব অ এ নাই দাদা এ মই গৈছ এবাৰ গৈছো কিন্তু দাদা লগত গৈছিলো কিবা কামত গৈছিলো মানে ভালকে একবাৰ চোৱাই নহ'ল মানে গৈছো ময়ো গৈছো কিন্তু মানে ফুৰা জেগাত একবাৰে যোৱাই ন নাই আবাৰ বেলেগৰ ঘৰ এটাত গৈছো দাদা কোমা লগৰ ঘৰ আছিল তাতে সিহঁতৰ ঘৰতে সোমাই দিলো নেক্সট দিনাখন আকৌ গুচি আহিলো। তে এনেকে মানে ঘূৰা চুৰা নহল হয় না অ এ দাৰ লগত গৈছিলো এনে মানে এই যে নেক্সট বাৰ যে এই মানে যোৱাবাৰ যে গৰম বিৰাট পৰিছিল মনত আছে নে বিৰাট ফা তাকে গৰম পৰিছিল যে, থাকি অঁ, তেতিয়া তেতিয়া তেতিয়া হেৰি কিবা দাদাই শ্বিলং চাইডে যোৱা কথা যে তেতিয়া মই এইফালে যাম মোৰ ঠাণ্ডা জেগাটা আছে এ মইও গুচি গলো সেই কাৰণে আৰু দাদাই নিজৰ লগৰ ল'ৰা ঘৰত যিবা কামৰ কাৰণে যে মই নগ মই তাতেনো কি আ ফুৰা জেগাত নগলো এটা ঘৰতে থাকিলো ত তাৰ আকৌ ৰাতিপুৱা গুচি আহিলো নহ'লে একেবাৰে একো দেখাই নাপালো সেনেকা লাগিলে। আৰু সে যোৱা ৰাস্তাটোৱে খালি ভিউটোৱে চাই গলো বাকী একো এনজয়ে নকৰ
আৰু সেইটো হয় আৰু কি বুলি কয় এট
লগৰ ল'ৰা চগৰ ল'ৰা লগত এটা ট্ৰিপ বনাব লাগছিল
ট্ৰিপ বনাবলগীয়া সেটো বনাম বাৰু আৰু কি বুলি কয় তোৰ যোৱাবাৰ যে কি বুলি কয় মোক কৈছিল দেউ উমটো যোৱাৰ কথা কৈছিল মনত আছিল না? উ তোৰ তেতিয়া সেই সেই টাইমতে চাগে শ্বিলং গুছি গেছিলে
অ এ নাই অ উ মই উমথ্ৰ গৈছিলো অ উমথ্ৰু গৈছো মই উমট্ৰ গৈছো হেৰি এ ল কিছুমান
উম তোৰ মাতটো ভালকে আহা নাই ৰ
স্কুল গৈছিলো কি উমকা ভালেই কিন্তু যেতিয়া মানে বিশ্বৰা সেইটো চাইডে যাম মানে ৰাস্তা ক্ৰচ কৰি পেলাই ভিতৰৰ চাইডে যেতিয়া যাব লাগে মানে ব্ৰিজৰ সেই চাইডে এ ইফালে বহুত ৰাস্তা বেয়া।
অ' সেইপিনে মানে তোৰ অ মানে ৰাস্তাটো অকনমান পাহাৰ পৰা ৰাস্তাটো বেয়া
আৰু মই জ জোনজা খন গৈছিলো মানে তেতিয়া মানে এইখিনি সেইখিনি সময়ত কিমান গৰম হৈছে উমট্ৰু পানীয়ে শুকাই গৈছে তথাপিও পানী আছেই কিন্তু ইমান পানী নাই যিমান মই বিচাৰিছিলো মানে ইমান টা তে অকল ডাঙৰ ডাঙৰ মানে ধৰি লোৱা শিল মাখাই বহুত মানে ইমান এটা সচ নাই কিন্তু এইবাৰতো ইমান গম পোৱা নাই মোৰ হিচাপতো এইবাৰতো হেৰি হব লাগে ভাল খিনি পানী থাক লাগে তেতিয়াই গৈছিলৈ সেইটো বছৰত তেতিয়া গৈ উমট্ৰু প্ৰথম গৈছিলো তাৰ পিছত শ্বিলং গৈছিলো।
উম তাক তাকেইটো ময়ো সেইটো ভাবি আছো কি কৰো। মোৰো মানে উমটো যাব ইচ্ছা আছিল বাৰু কি কৰো চাও ৰ ভাবি আছো। সখনোনো উম এই উ্ৰু উমট্ৰু যাবা মানে মানে উমট্ৰু মানে কি আজিকালি মানে তোৰ কি অ' তাতে এই বু ভিতাৰে হৈ যা আৰু কি বুলি কয় আৰু যিমান দূৰ হিচাপত ন জাগাটো ইমান খচ আগতে খাঁচ আছিল বাৰু তেতিয়া চাগে ইমান খাচ
অ মইতো প্ৰথম গৈ মই মই যেতিয়া প্ৰথ অ
আৰু মই বিশ্বাস কৰোঁ মইতো গাই উমটু যে যে মই গৈছিলোঁ মই ত স্প্লেণ্ডাৰ বাইকখন লৈ গৈছো স্প্লেণ্ডাৰ বাইক তেওঁ কিমান ৰিক্স জাগা আছিল গাড়ী খন যাৱায় নোখোজে কেনেকুৱা পাহাৰৰ ওপৰত ছুপৰত
তাকে তই তাকে তই সেইটোয়ে সেইটোয়ে মানে ধৰি লওক কিবা যদি মানে ধৰি লোৱা এতিয়া স্কুটি লৈ যোৱা ৰাস্তা বিলাক ইমান বেয়া আহাৰ পিছত বাইক স্কুটিয়ে ঘট ঘট ঘট ঘট ঘট আৱাজ কৰিব মানে তাব সে সেই তায়াৰ তলখিনি সব মানে বাইক বা স্কুটি হক কাৰ কাৰ কৰিবই তাকে তই সেইটোয়ে ত আৰু ওপৰত কি তুমি তলতো ৰাস্ বেয়া বাবা যে। মানে ধৰি লোৱা। অনটোৰ পৰা সেইখিনি। ছাইড যোনখিনি চাইড। চাব যোৱা যে আছে। সেইখিনি যোনখিনি পা ষ্টাৰ্ট সেইখিনি পৰাই ৰাস্তা বেয়া, তলৰ ওপৰ কথাই নাই।
অ আৰু এই কি বুলি কয়, উমত্ৰ তোৰ উমত্ৰ ৱেদাৰ য'ত আমি আমি একদম য'ত গা ধুব জাগা তাৰ এখন ব্ৰিজ এখনো আছে ত। এখন দলং এখনো আছে তাত। তে তোৰ। মান খুটা নাথাকা দলং ডাইৰেক্ট। কাৰ লত। কি থাকাৰ দলং আছে এখন হেৰি থাকে কা তাতে উতচ না দলংখনত।
নাই উ উঠিছো আৰু কিনো ইমান খাছো পোৱা নাই মই।
অ মানে উন্তৰ কোনটো মই একদম লাষ্টলে যোৱা নাই, একদম যত ডেমটো আছে যে একদম হা। অ মই নহয়, মই অ অ সেইটো হয় বাৰু মই একবাৰ জিণ্টু, পাঞ্জল আতালত গৈছিলো আৰু একবাৰ মোৰ দুটা তিনিটা লগৰ টা আছে আমাৰ চাইডে থাকে প্ৰদীপ। ডফেন আমি সেইটা লগত গেছিলো একবাৰ আমি টটেল তিনিবাৰ গৈছোঁ মোৰ মনত আছে।
তিনি চাৰিবাৰ গৈছা ন মই এবাৰ গৈছোঁ মই এবাৰ গৈছোঁ এ তহ'ত তোমালোকে যে কৈছিলা যে তোমালোকে জাষ্ট কাৰবাৰ লগত যে যাই আহা বুলি কৈছা। তাৰে তাৰে নেক্স মাহত গৈছিলোঁ নেকি, মই হেৰি তাৰে নেক্স মাহতে গৈছিলো, আমাৰ কিছুমান লগৰ দুটামানৰ লগত গৈছিলোঁ। মানে ইহঁতেও কয় আছিলে ক'ৰবাত ফুৰিব যাব লাগিছিল। নোযোৱা জেগা ক'ত আছিল, যেতিয়া মনত পৰিল যে তুমি গৈছিলা যে সেই কাৰণে তাতে গৈছিলোঁ।
উম, মুঠতে জেগা কন ঠিকেই আছে বাৰু, ইমানো বেয়া নহয়, ইমান ভালোঁ নহয় বাৰু মানে ভাল আৰু মানে।
এ এটা কথা এতিয়া এতিয়া চোৱা এনেকুৱা জেগাত যাব লাগে যোনটো আমি আগতে মানে চ দেখা নাই ন। সেইটোয়ে এনেকা এটা জেগাত এতিয়া, য'ত গৈছোয়ে য'ত য'ত অলৰেডি। কৈছোঁ তাতে আমি কি বিচাৰিম আইদো য'ত। যোৱাই নাই তাতে যদি একো একো নাই ন তথাপি আমি ভাবিম কি কিবা এটা নতুন পাইছে নেকি কিবা নতুন পাইছে এনেকুৱা হয়।
হয়, কিন্তু এতিয়াহ। কাই এতিয়া মূখ চাই এতিয়া তোৰ যদি ওচৰৰ হ'ল হয় অ' শুন এতিয়া ৰুমটো যদি ওচ ওচৰ হ'লে হয় তেতিয়া বেলেগ কথা আছিল বাৰু যাই থাকিব পাৰিলেহেঁতেন। ৰুমটো দূৰো নোৱাৰে অলৰেডি আমাৰ দেহাৰ। এ হৈ গৈছে চোৱা, হৈ গৈছে। চ উটো আমাৰ ইমানটা লাভ নাই আমি এ এনেকা জেগাত যাওঁ যদি আমি দেখা নাই নতুন জাগা হয়। আৰু ধুনীয়া হয় বহুত সেনেকা এটা জোগা আমি ডিচাইড কৰো, প্লেন কৰো বিচাৰো। আৰু মানে ৰিচাৰ্চ কৰো, এনেকুৱা এটা জোগাত যাম আমি প্লেন কৰো। এটা লগৰ কেইটা মিলিকিনে, বুজি পইছা। আছা তোমি জল্লি চব গতে লগৰতে বহুত জলি যাবা ৰমিত, যদি যাওঁ, আৰু গাড়ী চাড়ীটো আছে বাৰু। তই মই আৰু মো লগতে যাব পাৰিবি, আৰু কেচ নাই মোৰ ইস্কুটি আছে মোৰ হৈ যাব তই আৰমতে ম
উম।
মানেনেক এ এনেকা মিলে কেনে চব। লগতে কব লাগিব কৈ কিনে এনে মিলাই কিনে যাব লাগিব, আৰামছে। চাৰি পাঁচটা ছয়টা যেয়া চলি যায় আৰু
ত এটামান ট্ৰিপ বনাই পেলাই ধুনীয়াকে গৈ পেলাই আহিলে হ'ল নেকি।
এই
তাক আৰু বনাব লাগিছে লাষ্ট চ চবকে এতিয়া ফোন কৰিব লাগিব যে হেৰি এতিয়া কোনে বা কি কামত বিজি হৈছে ন কাৰণ চবকে এৰেনজ কৰিব লাগিব।
টো উম আৰু মানে আমি বগা মটি প্লেন এটা কব পাৰু কিন্তু বগা মাটিত অকণ দূৰ হৈ যায়।
উম সেইটোয়ে বহুত দূৰ জেগা ধুনীয়া কিন্তু আমাৰ এইখিনিৰ পৰা বহুত দূৰ ন তটয়ে হ'ব
সেই তটো নাইনটি নাইন কিলোমিটাৰ পৰি যায় তিনিঘণ্টা লাগি যায় আৰমত
ৰাটি নাই ত চবাসনছ বহুত দূৰ বহুত দূৰ হৈ যায় বহুত দূৰ হৈ যায় ইমান দূৰ মানে ধৰি লোৱা তুমি যোৱা ৰাস্তা খিনি যিমান খিনি সৰচাই দিব তেল যিমান খিনি খাই খৰছেই হৈ যাব দেখুন, বাজেট
তেলটো খৰচা মিনচ কি এ, তোৰ দুশ টকাৰ যাত হৈ যাব, দুশ টকাৰ হাত তাৰ মানে তই পাঁচশ টকা ধৰ, পাঁচশ টকাত তে আপ-ডাউন যাব আৰু।
তুমি হেৰিত যাই পাইছা নেকি, উকিয়াম যাই পাইছা, উকিয়াম?
তেতিয়া মই গৈছিলোঁ, সৰু থাকোঁতে পিকনিক-পিকনিকত গৈ উকীয়াম-উকিয়াম গৈছোঁ তোৰ ইপিনে ইয়াতে গেলো আৰু পবিতৰা গৈছোঁ, অ', ইয়েছ গৈছো মই, উকিয়াম যাই পাইছোঁ মই, তপাতলি যাই পাইছোঁ।
পবিতৰা গৈছা নে নাই, মই দুটা নামে ক'ম বুলি ভাবিছিলোঁ, তই দু-দুটা নামেই কৈ দিছা, কেনেকুৱা জেগা পিছে?
হয় মানুহ সৰু জেগা-মই সৰু, এই সেনেকুৱা জেগাতে আগতে-আগতে-আগতে যে সেনেকুৱা জেগাতে বেছিকে পিকনিক গৈছিল, মোৰ সৰু থাকোঁতে তাত তাতে পিকনিকত গৈছিলোঁ। বুজি পাইছা, পবিতৰাতো তোৰ পবিতৰা উকিয়ামতোত মই বোট চা বোট চা কৈ সৰু আছিলোঁ। তেতিয়া মোৰ বছৰ আছিল আ কিবা সে বা তেৰ বছৰ, চৈধ্য বছৰ, তেৰ বছৰ মান হ'ব।
মুঠতে আমি এটা কাম কৰিম নেক্সট সপ্তাহ মানে, মানে এটা প্লেন বনাম আৰু বুজিছা।
তাকেটো নেক্সট সপ্তাহত প্লেন বনাব লাগিব যদি আমাৰ যোৱা হয়, বুজি পাইছা? এনেকোৱা এটা প্লেন এটা, প্লেন বনাই কেনে মজাকে যাওঁ পুৰা এন ইঞ্জয় কৰিম মজাকে ডান্স চা পুৰা একদম নাচা, চাচা খোৱা, চোৱা ফুল এনজয় একদম। তাকেতো হেটো এইটো চব-চবে এটা প্লেন এটা বনাবা লাগবো আৰু এইটো বুজি পাইছা না?
প্লে, প্লেন এটা বনাই পেলাই আমি চবে এতিয়া হেৰি যাওঁ আৰু
আৰু সেইটো এতিয়া আমি এটা, এটা লগ, এটা, এটা লগৰক ক'ল কৰোঁ ক'ল কৰি কিনে আমি কওঁ অ', ভাই যোৱা, আমি যাওঁ। আৰু এইটো আমাৰ প্লেনটো ফিক্স কৰিমে কাৰণ আমি বহুত দিনৰ পৰা আমি ক'তো যোৱা হোৱাই নাই, ক'তো যোৱা হোৱা নাই আমি যাব লাগে ন' আমি লগৰ কেটাকো লগ কৰিব লাগে ন? লগৰ কেটা খা হেৰী কৰিব লাগে খানা খানা খাব লাগে একেলগে, সেইটোৱেটো আমি খা আমাৰ লগৰ কেইটাৰ মাজতে এবাৰ ল গ হোৱাটো ভাল কাৰণ মানুহ এটা কিমান বিজি থাকবো লাইফটোত, তই এ কচোন? কথাটো সেইটোৱে আহি পৰে ন' ত' চ'সেইটো কাৰণে আমি এটা লগ কৰাটো ভাল হয় আৰু বুজি পাইছা কিমান আৰ মানুহ আৰু মানুহৰ লাইফত চাহ ভাই। পঢ়া পাতি চলি থাকিব, তোৰ কাম চলি থাকিব, চব চলি থাকিব, তই এইবিলাক চব চলি থাকিব, তাৰ মাজতে যদি তই অ', এ দুমাহ তিনমাহৰ মূৰত এবাৰ ফুৰিব যাব পাৰিদে, বুজি পালি? চ' এটা শুন এতিয়া সেইকাৰণে মই কওঁ কি কৈ আছোঁ, মই এতিয়া সেই, মই এতিয়া সেই, এ চবকে কওঁ বাৰু। ফোন চন কৰোঁ, কল চল কৰোঁ বোলে, তয়ো বলে ৰেডি চেদি থাকিবি, ঠিক আছে প্ৰিপেচন কৰি থাক, আমি নেক্সট উইকত যাম দে, হ'ব।
সপ্তাহত যাম এবাৰ।
অ', ঠিক আছে দে, তে হ'ব দে নহ'লি। মই এতিয়া কল চল কৰোঁ দে চবকে নে কি ক'? দে দে অ', অ'কে ঠিক আছে হ'ব দে, অ', দে, দে, অ', অ', অ'। উম, উম।